হেল্ল',
অ কি কৰিছা?
অ, গৈ আছিলোঁ।
অ, এনে কি বুলি কয় খবৰ পাতি ভালনে?
উম, উম, ভাল তোমাৰ?
উম, আছোঁ ৰবা কিয়লে তোমাৰ লগত তাত বোলে মেকুৰী আছে মই শুনিছোঁ পোৱালি দিছে নেকি?
কি কৈছা?
মানে তোমালোকৰ তাত মেকুৰী আছে বোলে মই শুনিছোঁ পোৱালি দিছে নেকি?
অ, নতুনকে পোৱালি দিছেহে বেছি দিন হোৱা নাই।
অ, মানে মোক মেকুৰী পোৱালি এটা দিবা নেকি?
অ, তোমাক লাগিব নেকি? হেল্ল', হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল'